হেলো, অ', কি কৰি আছা?
এনে অলপ ৰাস্তা ফানে ওলাই আহিছিলোঁ।
অ', হয় নেকি অ', মই অ', মই এতিয়া এই বজাৰলৈ যাওঁ বুলি ভাবি আছো তোমাৰ। এ, মানে উম, ঘৰৰ মানে ৰাচন কিবা কিবি কৰিব আছে।
হয় নেকি অ', ৰাচন চাচন লবলৈ যাবাল বুলি ভাবিছা?
পৰাই লওঁ তোমাৰ এ হলচেলটো পৰা লওঁ। যে সেইকাৰণে সেইবোৰ লবলৈ যাওঁ, আৰু তোমাৰ আজি যে এক-এক তাৰিখ হয়নে। সেইকাৰণে, এক তাৰিখে মানে মই মাহৰ অ', অ', মাহৰ মানে সদায় এক তাৰিখে মই ৰাচন উঠাও আৰু। তেতিয়া মানে মাহে একমাহ আৰ চলি যায় ন' তেতিয়া হিচাপ থাকে যে নহ'লে মাজত উঠালে আৰু গমে পোৱা নাযায় কি তিয়া শেষ হৈ যায় সেনেকুৱা, সেইকাৰণে মানে হিচাপ কিতাপ এইটো চাই কিনে সেনেকুৱা কৰি লও আৰু এ, তুমি কৰানে বজাৰ?
বজাৰ মই কেতিয়াবা কৰা যায় আ, যেনেকুৱা চাউল দালি।
অ', সেইবোৰ কি হ'লচেলৰ পৰা মানে উঠোৱা নে?
অ মই হলচেলৰ পৰা উঠাও আমাৰ তাৰে মানে এটা হলচেল আছে। তাতে মানে দাম অলপ কমপত দিয়ে আৰু তাৰে পৰা মানে চব বস্তু উঠোৱা যায় বেছিভাগ মইয়ে বজাৰ কৰো। অ মই এমাহৰ কাৰণে উঠোৱা যায় কেতিয়াবা অ মাজত তে সেইটোও হৈ যায় নুকোলাও হৈ যায় তে আপ খোৱা নিব লাগা হয় তেনেকুৱা মানে যেনেকুৱা আলহী বেছি আহিলে মানে কোনোবা মাহত মানে নাটনি হৈ যায় আ সেইটোত। তোমাৰ যি যিমান প্ৰয়ো প্ৰয়োজন আমি হিচাপ লগাই আনো তাৰ কাৰণে হলো অলপ জল্দি শেষ হৈ যায়। কোনোবা মাহত মানে এইটো হৈ যায় ন
উম উম ঠিকে ক'লা সেইটোতো উম ঠিকে বহুত খৰচ হয় তোমাৰ আলহী আহি আহিলে তোমাৰ বেছিকে তেল খৰচ হয় তেলতো বহুতে খৰচ হয় আৰু তেলৰ দামো বেছি আছে ন
হয় হয় তুমি ঠিকে ক'লা তেলৰ দাম এতিয়া বৰ্তমান বাঢ়ি আছে যেনে বাঢ়ি আছে পেট্ৰল ডিজেল চিকি বেছি বাঢ়ি আছে অ
উম, উম হয় ঠিকেই কলা তেলৰটো বহুতে দাম আছে সেইকাৰণে ত'। আৰু তোমাৰ দালি আৰু এই চাউলটো আমি এই ৰাচন কাৰ্টৰে চাউল এইটো কৰো। আনো তোমালোকে কি চাউল কিনি খোৱা নে
অ আমি চাউলতো অ কিনিয়ে খাওঁ আমি ৰাচন কাৰ্টৰ আমাৰ ৰাচন কাৰ্ট নাই বি পি এল কাট আছে তাৰে পৰা আমাক দিছে কেজিকে দিয়ে বি পি এল কাৰ্টৰ পৰা আৰু ৰাচন কাৰ্টৰ মানে চাউলটো পোৱা নাই আমি।
অ হয় নেকি এ বেলেগ বেলেগকে বি পি এলৰ বেলেগকে দিয়ে নেকি
হয় হয় বি পি এল কাৰ্টৰো দিয়ে তোমাৰ বি পি এল কাৰ্টৰ মানে লিমিট থাকে।
ছিল তোমাৰ এ বি পি এল কাৰ্টটো আগতে আমাৰ আছিল মানে তেতিয়া মাজতে কিবা হৈ গ'ল মানে তেতিয়া এইব পিল কৰি দিছে সেইটো কাৰ্ডতে মানে এ পি এল কৰি দিলে।
হয় নেকি বি পি এল টো উম অলপ দৰিদ্ৰ মানুহৰ কাৰণে নে হয় আৰু এ পি এলটো অলপ আ দৰিদ্ৰ থাকি ওপৰ ওপৰ মানুহবোৰৰ এই এহ‌ আ
কাৰ্ড হ'লে ভাল হয় তোমাৰ বহুত কিবা কিবি মানে সুবিধা
অ বহুত কিবা সুবিধা আছে তোমাৰ কবাত ডাঙৰ ইউনিভাৰ্চিটিত গ'লা পঢ়িব কাৰণে। তাতে সুবিধা দিছে অ মই ইউনিভাৰ্চিটিত পঢ়িম বুলি গৈছিলোঁ। একবাৰ তেনেকুৱা মানে সুবিধাটো দিছিলে তাৰপিছত পঢ়া নহ'লে মানে বেলেগ এটা কামটো কৰিব ধৰিলো তেতিয়া আকৌ পঢ়া নহ'লে এতিয়া পঢ়িব বাদ দিলো। এতিয়া বৰ্তমান এনে বহি আছো।
হয় নেকি সেনেকুৱাতো হ'লে ভাল হম। মইও মানে ভাবিছিলো যে আমাৰো বি পি এল হ'লে ভাল আছিল মানে আগতে আমাৰ আছিলে। তাৰপিছত সেই চেন্স কৰিলে ন' এ পি এল কৰি দিলে যে সেইকাৰণে। নহ'লে বি পি এলো বহুত সুবিধা পায় মানে আজিকালি এডমিচন চেডমিচন কৰাৰ কাৰণে যে বহুত সুবিধা পাই ন' কমতে হৈ যায়। উম উম মোৰ মানে অ মোৰ পেহীৰ ল'ৰাই পাইছিলে মানে এডমিচন তোমাৰ। সেই ডাউন টাউন ইউনিভাৰ্চিটি। অ ডাউন টাউন ইউনিভা অ ইউনিভাৰ্চিটিত পাইছিলে মানে তাতে। আৰু কমতে হৈছে তোমাৰ এক লাখ মান লয় ন' এডমিশন তোমাৰ বহুত কমতে হৈছিলে। আধা দামত হয়। সেইবোৰ হ'লে ভাল হয় তোমাৰ বহুত কমতে পায় ন' সেইকাণে। আৰু কিছুমানৰ এই মাৰ্ক্সৰ ওপৰতো ডিপেণ্ড কৰে ন' কিছুমানৰ মা- মাৰ্ক্স বেছি থাকিলে উমঁ, পাৰ্চেন্টেজ বেছি থাকিলে সেনেকুৱা হয়। তোমাৰ এনে পাৰ্চেন্টেজ কিমান আছিল।
মোৰ পাৰ্ছেনতেনষ্টো কিয় হাই ছেকেণ্ডি নে মেট্ৰিকত?
তোমাৰ এ, মেট্ৰিকত আৰু হাই ছেকেণ্ডেৰীটো কিমান আছিল?
উমঁ, উমঁ, মেট্ৰিকত মোৰ ছিক্সটি ফাইভ আছিলে হাইছ-হাই ছেকেণ্ডত তোমাৰ এইটি ফাইভ আছিলে।
অহ, হয় নি?
আমাৰ তেতিয়া মানে, অ' যেতিয়া- যেতিয়া আমি ম' হাই ছেকেণ্ডাৰী পাছ কৰিছিলোঁ, তেতিয়া স্কুটী-টিচকুটী দিয়া নাই। ছিলে আমাক এটা অ' স্কুলাৰশ্বিপ দিছিলে আৰু তাৰ পিছত- অঁ লেপটপ এখন দিছিলে।
অহ, তুমি কি মানে কেতিয়া পে' এইটো কৰিছিলা? কেতিয়া পাছ হৈছিলা তুমি‌?
মই হাই ছেকেণ্ডৰীটো টু থাউচণ্ড এইটিনত পাছ কৰিছিলোঁ।
অঁ টু থাউজেণ্ড এইটিনত কৰিছিলা নেকি? অঁ আচ্ছা হয় নেকি। অঁ মইতো- তোমাৰ এবাৰ মানে টু থাউচণ্ড টুৱেণ্টি থ্ৰীতে কৰিছিলোঁ। মই তোমাৰ ছিক্সটি ৱান- পাৰ্চেন্ট পাইছিলোঁ, সেইকাৰণে মই স্কুটী পাইছোঁ। কিন্তু তিতিয়া মানে মোৰ- টাইমত মানে ছিক্সটি আছিল। আমাৰ টাইমত ছিক্সটি আছিল ন, ছোৱালীহঁতৰ। সেইকাৰণে তেতিয়া মানে হ' ৰঙা স্কুটী দিছিলে। আৰু ল'ৰাহঁতৰ ছেভেনটি ফাইভ। এতিয়া মানে ব' বাঢ়াই দিছে। ছে তোমাৰ। ছোৱালীৰও বা' বাঢ়াই দিছে, ল'ৰাও বাঢ়াই দিছে।
বহুত ল'ৰা-ছোৱালী- য়ে স্কুটী পাইছে কিন্তু। ৰঙা কালাৰৰ স্কুটি আৰু ব্লু কালাৰৰ এইটো যিখন- প্লেজাৰখন মানে ছোৱালীবোৰে বেছিকে পাইছে স্কুটী, মই দেখিছোঁ মানে- বহুত মানে ছোৱালীবোৰে স্কুটীলৈকে ঘুৰে। আৰু কিছুমানেটো চলাব শিক- কাই নাই স্কুটি পোৱাৰ পিছত।
অঁ, মইয়ো মইয়ো। হয়। মোৰে কথা কৈ আছা তুমি মানে, সেনেকুৱাই আৰু। মইয়ো সেইটোতে আহোঁ দিয়া। মই মানে কি কৰি, মানে চলাইছিলোঁ তোমাৰ মাজতে হা চ-
অহ, শিকিবৈ কিবা হয় শিকি, অহ।
এবাৰ-দুবাৰ পৰাৰ পিছত ভয় খাই গ'লোঁ ন। সেইকাৰণে তাৰ পিছত মই এৰিয়ে দিলোঁ। শিকাই নাই। এনে আছে আৰু কেতিয়াবা ভাইটিয়ে চলায়, মই নচলাওঁ আৰু স্কুটী।
অহ, স্কুটীটো প' পৰা যায় নাই স্কুটী- তু নহ, গাড়ী-ঘোৰা বচ- তু ন', তোমাক ক'ব নোৱাৰি কি, ভাল-বেয়া পঢ়িব পাৰি। শিকিব-
তু, ম' অল এভিটো থাকে লাগে ন এইটো শিকীবৰ কাৰণে ভালেটো ইচ্ছাও হ'ব লাগে। মোৰ ইচ্ছাও ইমান নাছিল আৰু, সেইকাৰণে মই শিকা নাই। ভালকে উমঁ, এনে পালোঁ আৰু এইটো ভাইটিয়ে চলাই ন এতিয়া। ত' একো নাই ঘৰত এটা গাড়ী আছে, সেইটোৱে ডাঙৰ কথা ন।
অঁ ভাইটিয়ে চলাই ভালে দেখোন অ' চলাব লাগে আৰু কিছ- কিছুমান বহুত মানুহে মানে অঁ চলাব জানে ইচ- কুটী ছোৱালীবোৰে ভাল লাগে সিহঁতে-
ব নোৱাৰি ন। সেইকাৰণেটো।
বেচিব অঁ বেচিব নোৱাৰি। কিন্তু বেচে, মই দেখিছো বহুতে বিক্ৰী কৰিছে তোমাৰ, উম, বেচে বেচ
অ', ত' এইটোতো চৰকাৰৰ কিবা এইটো থাকে ন, তোমাৰ এই ল গো লগোৱা থাকে, সেনেকুৱা বিক্ৰী কৰা, কৰিব পাৰি নেকি, আৰু নিজৰ নামৰ পৰা বেলেগৰ নামত কৰিব পাৰি।
পাৰি, পাৰি, আজিকালি পাৰি, আগতে নোৱাৰিছিলে, এতিয়া বৰ্তমান পাৰি। মানে তোমাৰ স্কুটী বহুতে পাল নহয়, এতিয়া মানে, সেইটো হেতাই দিলে মানে এতিয়া বিক্ৰী কৰিব দ মানে চবে পাৰে, মানে বিক্ৰী কৰে, মই মোৰ কেইজনমান আহ' লগ টা আছিলে সিহঁতে পাইছিলে, সিহঁতে বিক্ৰী কৰিলে বাৰু স্কুটীটো।
অ', হয় নেকি, তুমি পোৱা নাছিলা?
নাই মই ক'লোঁ নহয়, আমাৰ সময়ত তেনেকুৱা স্কলাৰশ্বিপ আছি লে তেনেকুৱা স্কুটি দিয়া নাছিলে। অ', মাহে মাহে তোমাৰ আহ হাজাৰ কে দিছিলে।
হাজাৰ কে দিছিলে মাহে মাহে অ', ভালে চোন তোমাৰ আৰু আগতে এ তোমাৰ এই এইটোও আছিল ন কিবা লেপটপ দিছিলে আগতে পাছ কৰা বোৰক লেপটপ, উম উম।
স্কলাৰশ্বিপ দিছিলে মাহে মাহে হাজাৰকে দিছিলে।
অ', হয় নেকি আৰু তোমাৰ ন ক্লাছত পঢ়া মানে নাইন ক্লাছত পঢ়া ল'ৰা ছোৱালীক মানে চাইকেলো দিছিলে।
অ', আগতে দিছিলে আৰু এনেও দিছিলে ছোৱালীবোৰক আমাৰ আমি যি এতিয়া কলেজ পঢ়োতে ছোৱালীবোৰক এনে চাইকেল মানে অ', দিছিলে আৰু ল'ৰা বিলাকক দিয়া নাছিলে, আগৰ পৰাই ছোৱালীবোৰক কিবা কিবি এয়া দি থাকিছিলে, আমাক মানে, নিদিয়ে বাৰু।
আমাৰ যে অসম অসময়ত সেনেকুৱা আছে, তোমাৰ বাহিৰা দেশৰ আছে নেকি সেনেকুৱা।
অ', বাহিৰত দেখো আৰু ভাল যিমান ভাল পাষ্ট কৰে সিমান ভাল, ভাল মানে স্কলাৰশ্বিপ দিয়ে, স্কলাৰশ্বিপৰ কাৰণে স্কলাৰশ্বিপতে বহুতে পঢ়ি থাকে।
উম উম, আৰু তোমাৰ এই ইউনিভাৰ্চিটিত ন, তোমাৰ সেনেকুৱা স্কলাৰশ্বিপ দিয়ে যে তোমাৰ বাহিৰত তো যাব পাৰি ন বাহিৰত ফুৰিবলৈ দিয়ে, তোমাৰ ট্ৰিপ থাকে।
বৃত্তি থাকে আৰু তাৰপিছত তুমি স্কলাৰশ্বিপ দি বাহিৰৰ ইউনিভাৰচিটিতো পঢ়িব পাৰিবা।
অ', অ', সেনেকুৱা থাকে ন, সেইবোৰ ভাল লাগে মানে স্কলাৰচিপ দিলে ন।
সেইকাৰণে ত ভালকে পঢ়িব লাগে।
উম উম হয়।
পঢ়িলেই পোৱা যায়, এই এনেকুৱা বস্তুবোৰ। মনোযোগ দিকে পঢ়িব লাগে, আগত মনোযোগ দি পঢ়িলে মানে পোৱা যায়, মোৰ এই আজি এইজনী ফ্ৰেণ্ড আছিলে, সিঁও মানে স্কলাৰশ্বিপ দি দিকে বহুত পঢ়িছে মানে, ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটিত। পঢ়িকে মানে, এতিয়া মানে ভালে জব কৰি আছে।
অ', অ', হয় নেকি, মানে কি প্ৰাইভেট জবে কৰি আছে চাগে।
নাই নাই। গভমেণ্ট।
অ', গভমেণ্টে পাইছে ন, গভমেন্ট পোৱা আগত এনে তোমাৰ গভৰমেণ্ট কৰিবলৈ যেন এক্সট্ৰা কে এক্সাম দিবই লাগে, হয় ন।
এক্সাটাকে মানে টেটৰ এক্সাম দিব লাগিব, টেটৰ এক্সাম দিয়াৰ পিছতে তোমাৰ কোৱালিফাইড হ'ব। কোৱালিফাই হোৱাৰ পিছত তোমাৰ আঁ তুমি তাতে মানে কিমান চেকেণ্ডত তুমি এটা চাম কৰিব পাৰা। সেইবোৰ চায়।
হয় হয়।
আৰু সেইটোত পাছ কৰিলে উম যিমান ভাল আঁ এইটো আনা তুমি নাম্বাৰ আনা ইমান ডাঙৰ সেইটোত পাবা মানে স্কুল পঢ়াব পাৰিবা। আৰু তুমি বেচক চে বেছি পালা যদি তুমি আঁ সেইটো পাব চাব পাৰিবা তুমি। ইলেভেন টোৱেলভ তাৰপিছত অলপ কম পালে টেন এইট তাৰ কম পালে অঁ ছিক্স ছেভেন ফাইভ তাৰ কম পালে তুমি ওৱান তু এনেকুৱা হয়। অঁ টেতৰ এক্সাম পাছ কৰিলো।
ইচ্ছা আছে টিচিং লাইনত যোৱাৰ ইচ্ছা আছে সেইবোৰে কৰে আৰু ন।
অঁ অঁ, এইটো এক্সাম পাছ কৰিবৰ কাৰণে সহজে নহয় কিন্তু বহুত পঢ়িব লাগে, চব কিতাপৰ বিষয়ে জানিব লাগে।
উম উম সেইটোতো হয়, তোমাৰ বহুত প্ৰেক্টিচো লাগে, এবছৰ ছয়মাহটো লাগে তোমাৰ। হে এবছৰ ছয় মাহ প্ৰেক্টিচ হবই লাগে ন, তেতিয়া বহুত মনোযোগ দিব লাগে ন। সে বোৰৰ সেইবোৰৰ সেইকাৰণে
অঁ এইটোতো হয়।
উম হয় সেইবোৰ উম উম সেইটোতো লাগেই তোমাৰ ইমানতো কৰিব লাগে ন এইটো ক্লিয়াৰ কৰিবলৈ বহুত মানুহে দিয়ে ন, হাজাৰ হাজাৰ লাখ লাখ মানুহে দিয়ে। তোমাৰ এটা সেইবোৰ চাকৰিতটো কৰিব ন উম, তাৰে পৰাতো কিছুমানেই বেলেগ ন সেইকাৰণে উম ঠিক আছে দিয়া এইটোৰ বিষয়ত আমি কালি ক থা পাতিম দিয়া, উম দিয়া ঠিক আছে।